হেল্ল' অঁ, শুনি পাইছেনে মোৰ মাতটো?
অ, শুনিছোঁ এতিয়া।
অ, অ, ভালনে তোমাৰ?
অ ভাল ভাল। তোমাৰ ভাল নে?
অ, ভালে ভালে। আজি আমি কি কোনটো বিষয়ত, অ, তাকে আজি ইণ্টাৰনেটৰ কথা পাতোঁ বুলি ভাবিছিলোঁ। নে কি কোৱা?
অ ইণ্টাৰনেট ঠিক আছে হ'ব, বলা পাতো।
উম, মানে মই কেতিয়াবা ভাবোঁ যে ইণ্টাৰনেট নাথাকিলে আমাৰ জীৱন কেনেকুৱা হ'লহেঁতেন।
আচ্ছা, অ তাকেই মানে ময়ো ভাবো দেই, এইটো কথা মোৰো মনত প্ৰায়ে আহে তাৰমানে ইণ্টাৰনেট নহ'লে কেনেকুৱা হ'লহেঁতেন আমাৰ জীৱন?
সঁচাকৈ দেই বাৰু পিছে কেনেকৈ কেনেকৈ বেলেগ হ'ব পাৰিলেহেঁতেন?
মানে অ চোৱা আগতে মানুহ বোৰে এনেকুৱা ন যেতিয়া ইণ্টাৰনেট নাছিলে, আমিয়ে যেতিয়া সৰু থাকো ন্ত ইণ্টাৰনেটটো তেতিয়া ইমান নাছিলে, আৰম্ভণিহে হৈছিলে। আমাৰ ফালেতো অহাই নাছিলে চাগে। ত' তেতিয়া মানুহে আনটো মানে মানে, আন এজন মানুহে আনৰ লগত কথা পাতিছিলে, অকল মোবাইলতে ব্যস্ত হৈ নাথাকিছিলে। চিঠি লিখিছিলে বা লগ কৰিছিলে সন্মুখী মুখামুখিকৈ।
উম, ঠিক কৈছা ঠিক কৈছা। কিন্তু এইটো মানে গুৰুত্বপূৰ্ণ কথা যে মানে আগতে মানে চিঠি লিখি খা বা সন্মুখত লগ কথা পাতাত বা যোগাযোগ কৰিবলৈ অলপ মানে সময় সময় লাগিছিল বা অলপ
তোমাৰ তোমাৰ মাতো বহুত দূৰৰ পৰা আহি আছে।
অ, এতিয়া পাইছা ভালছে?
অ, এতিয়া পাইছোঁ।
অ, মানে তুমি ঠিকেই কৈছা কথাখিনি, কিন্তু মানে যেনেকৈ আগৰ সময়ত মানুহবোৰে চিঠি লিখিছিলে বা সন্মুখত মুখামুখিকে বহি কথা পাতিছিলে। লগ পাই মেলি, কিন্তু সেইবোৰ মানে অলপ পলম হৈ যায়। তুমি মানে হয়নে কোৱাচোন? অলপ পলম হৈ যায়, কিন্তু ইণ্টাৰনেটৰ মাধ্যমৰে মানে এইবোৰ কাম মানে আজিকালি মুহূৰ্ততে হৈ যায়, তোমাৰ যদি মন গৈছে মোৰ বা মোলে মনত পৰিছে বা কাৰোবাৰ লগত তোমাৰ কথা পাতিবলৈ মন গৈছে, তুমি নেতৰ জৰিয়ে তুমি, আহ। ছেকেণ্ডত তুমি কথা পাতিব পাৰা, হয় ন নহয় কোৱা চোন?
অ', হয় বাৰু সেইটো, ঠিক কৈছা তুমি। মানে ইণ্টাৰনেট নাথাকিলে তোমাৰ সামাজিক মাধ্যমবোৰো নাথাকিলেহেঁতেন, এতিয়া যিবোৰ আছে।
উম উম। এক সেইটোৱেই হয় হয়। তেতিয়া হয়তো মানুহে পৰিবাৰ আহ মানে পৰিয়াল আৰু বন্ধুবোৰৰ লগত মানে বেছি সময় অহ, কটাব পাৰিছিলে। বাত মানে আজিকালিও মানে এনেকুৱা হৈছে আজিকালি অলপ সামাজিক মাধ্যমৰ বাবেও অলপ দূৰত্বটো আহি গৈছে, কিন্তু তোমাৰ যদি মন যে তুমি মানে, আহ যদি মানুহ এটা দূৰত আছে আৰু তুমি সেই মানুহটোৰ লগত এতিয়াই কথা পাতিবলে মন, তেতিয়া সেইটো মানে আজিকালি দিনত মানে সেইটো তুমি কৰিব পাৰা।
অ', সেইটো কথা হয় কিন্তু দেই মানে। কিন্তু এ মানে তাৰে ইণ্টাৰনেটৰ অৱদানতটো মানে, শিক্ষাৰ ক্ষেত্ৰত যোনটো ইণ্টাৰনেট অৱদান, সেইটোতো কেতিয়াও মানে পাহৰিব নোৱাৰো আৰু। একদম সলনি কৰি পেলাইছে চববোৰ নহয় জানো? চব সলনি হৈ গৈছে। আগতে কেনেকুৱা আছিলে মানে এনচাইক্লোপিডিয়া, ডাঙৰ কিতাপত বিচাৰি বিচাৰি পঢ়িবলগীয়া আৰু এতিয়া মানে এটা ফোনটো ল'লো কিবা বিচাৰি পোৱা নাই বুজি পোৱা নাই, এবাৰতেই মানে চব বুজি পাও। মানে এ গুগল বুলি গুগল কৰি দিলেই হ'ল, তেতিয়া চব বুজি পাই যাও।
হয় হয়। একদম ঠিক কৈছা, আজিকালি অ শিক্ষা অনুষ্ঠান বোৰ আজ আজিকালি মোবাইলতেই পোৱা যায়। তুমি মানে তুমি আজিকালি মানে আগ যেনেকে ক'ভিড হৈছিল, তো ক'ভিডৰ সময়ত ত' গোটেই বিদ্যালয়বোৰ বন্ধ কৰিব ল গীয়া হৈছিলে আৰু ইণ্টাৰনেটৰ মাধ্যমেৰে ছাত্ৰবোৰক মানে শিক্ষা প্ৰদান কৰা হৈছিল। আহ, সেই সেই মানে স সেইবোৰ যদি আমি চাওঁ তেন্তে ইনেটৰ ইণ্টাৰনেটৰ অৱদান বহুত বেছি, কিন্তু সেইম মই এইটোও কথা উল্লেখ কৰিব বিচাৰিম যে, ইণ্টাৰনেটৰ মানে যিমান বেছি অৱদান সিমান বেছি তাৰ ক্ষতিকাৰক নেচাৰটোও আছে। সেইটোও মানে আমি বস্তুতটো মানে অ মন কৰিব লাগিব।
অ', হয় বাৰু সেইটো মানে আগতে ল'ৰা ছোৱালী বোৰে বাহিৰত খেল ধেমালি কৰিছিলে। এতিয়া মানে বহুত মানুহে নিজৰ সময়বোৰ মানে ফোনতে এ দি দিয়ে। ফোনটো ব্যৱহাৰ কৰিয়েই মানে, ইন্টাৰনেটৰ দ্বাৰাই ফোন ব্যৱহাৰ কৰি ৰিলচ চাব বা নিজৰ লগত ব্যস্ত থাকে। আৰু বাহিৰত ইমান খেলা ধূলাও কৰা নহয় ল'ৰা ছোৱালীবোৰৰ। আৰু আমাৰ ডাঙৰ মানুহবোৰৰো ইমান কথা পতা নহয়, নহয় জানো?
উম, একদম ঠিক কৈছা, আজিকালি ল'ৰা ছোৱালীবোৰ সৰু ধৰি ডাঙৰ মানুহবোৰ চব নিজৰ মোবাইলতেই ব্যস্ত। মানে কাৰো কাৰোবাৰ লগত কথা পাতা বা কাৰো কাৰোবাৰ লগত মানে অ' খেলাত খেলা কৰা সেইটোৰ মানে হেৰি, অ' সেইটো হেৰাই গৈছে লাহে লাহে। সেইকাৰণেও ভাবোঁ যে মানে যিমান ইণ্টাৰনেট অৱদান সিমান বেছি মানে তাৰ ক্ষতিকাৰক আহ নেচাৰটোওঁ আছে, সেইকাৰণে আমি মানে দুইটাৰ আমি মানে বস্ততো মানে কনচিডাৰ কৰি আমি তেনেকে চলি যাব লাগিব হয়নে।
হয়, হয়, মানে এটা বস্তুৰ যেনেকে দুটাও ভাল আৰু বেয়া থাকে তেনেকৈ ইণ্টাৰনেটৰো আছে। যদিহে আমি মানি চলোঁ, তোমাৰ সময়মতে চববোৰ কৰোঁ। সঠিক সময়ত মানে সঠিক বস্তু কৰোঁ। তেতিয়াহে এইটো ভাল যদি বোলে। গোটেই দিনটো ইয়াতেই ব্যস্ত। হৈ থাকো তেতিয়াতো বেয়া ক্ষতিকাৰক চবৰ বাবে মানে তোমাৰ মানসিক। কষ্ট শাৰীৰিক কষ্ট দুটাও অনুভৱ কৰা হ'ব তেতিয়া হ'লে।
ঠিক কৈছা, ঠিক কৈছা, আজিকালি সেই শাৰীৰিক স্বাস্থ্যও মানে বেয়া হৈ গৈছে। মোবাইল, যিহেতু মোবাইলৰ থ্ৰুদি তোমাৰ বিভিন্ন ধ ধৰণৰ ৰেডিয়েচনো আহে। পিছে ব্যৱচায় বা। ব্যৱচায় বাণিজ্যৰ ক্ষেত্ৰত কি প্ৰভাৱ পৰিলেহেঁতেন তুমি কি বুলি ভাবা?
অ 'মই ভাবোঁ আজিকালি যিহেতু আমি দেখোৱেই মানে এতিয়া। অ 'বেপাৰ বাণিজ্য চবটো মোবাইলতে হয়, মোবাইল মানে ইন্টাৰনেট হয়, তেতিয়া হ'লে আগৰ আগৰ পৰা মানে আগৰ নিচিনা হৈ থা যদি ইণ্টাৰনেট নাথাকিলেহেঁতেন, তেতিয়া সময় বহুত লাগিলে হয়। বেপাৰ বাণিজ্যয কৰি কৰিবলৈ বহুত সময় লাগিলে হয়তে আৰু তোমাৰ যোনবোৰ আদান প্ৰদান সেইবোৰো মানে তোমাৰ বহুত দিন লাগিলেহেঁতেন, এতিয়াতো পৃথিৱীৰ এটা কোণাৰ পৰা, এটা কোণাৰ লকে পইচাও পঠিয়াবলে পাৰি। আগতে, তেনেকে কিমান মাহ বা বছৰে হৈছে। যে কিছুমানৰতো নহয়েই হয়।
উম, ঠিক কৈছা, ঠিক কৈছা। আ বেংকিঙৰ ব্যৱস্থাও হয়তো আগৰ কাগজ পত্ৰৰ ওপৰতে নিৰ্ভৰ থাকিলহেঁতেন হয়নে নাই।
অ' হয়, হয়, হয়, এতিয়াৰ দৰে মানে তৎক্ষণাত লেন দেন চ'ব সম্ভৱ নহলহেঁতেন। যদিহে ইণ্টাৰনেট নাথাকিলে হয়।
উম, ঠিক কৈছা, ঠিক কৈছা, দেই কিন্তু এটা কথা আছে, ইণ্টাৰনেটৰ বাবে বহুত মানুহে সময় উপচোৱাইও কৰে মানে।
অ' সেইটো হয় কিন্তু, কেতিয়াবা মানে যেতিয়া চকুত লগা বস্তু দেখা যায়, তেতিয়া মানে মনোযোগ টো তাতে দিয়া যায় বেছিকৈ আৰু যোনটো আচল পঢ়া শুনা বা নিজৰ কাম ধান্দা সেইবোৰত মনোযোগতটো অ' কম দিয়া যায় হয়, সেইটো কথা। সেই কাৰণে মনোযোগতটো মানে কম শান্তি মনোযোগ সেইবোৰ কম হৈ যোৱা। যায় আৰু এটেনচন স্পেন বুলি যোনটো কয় ইংৰাজীত সেইটো হৈ যায় আৰু কম হৈ যায়।
উম, ঠিক কৈছা, ঠিক কৈছা দেই। তেনে হ'লে ইণ্টাৰনেট তুমি কি বুলি ভাবা, ভাল নে বেয়া?
মানে তেনেকে চাবলে গ'লেতো ইণ্টাৰনেট ভাল বেয়া দুয়োটাই হয় মানে। ইণ্টাৰনেটটো নিজেই বেয়া নহয়, কাৰণ ভাল কৰিবলৈকেহে। মানে বনাইছে, কিন্তু ইয়াৰে ব্যৱহাৰ মানে কেনেকে কৰা হয়, সেইটোৰ ওপৰতে মূল কথাটো হয় আৰু।
উম, একদম ঠিক কৈছা, একদম ঠিক কৈছা। মানে তুমি কেনেকে বস্তুটো ব্যৱহাৰ কৰা, সেইটো মানে আমাৰ ওপৰতে আছে। কাৰণ চ'ব বস্তুৰে ভাল বেয়া দুইটা গুণে থাকে।
সেইটোয়ে, সেইটোয়ে মানে যিকোনো বস্তুৰ দৰে মানে। চবৰে ভাল বেয়া যেনেকে থাকে, ইণ্টাৰনেটৰো তেনেকুৱাই মানে অসুবিধা আৰু সুবিধা দুই টাই আছে এইটো চাই চিতি চলাব আমি নিজেই লাগিব তেতিয়াহে মানে হ'ব।
উম, ঠিক কৈছা, ঠিক কৈছা, তেতিয়াহে মানে আমি মানে ইয়াৰ আহ লাভসমূহ উপভোগ কৰিবলৈ পাৰিম আৰু উপকাৰ পৰা আঁতৰি আঁতৰিও থাকিব পাৰিম হয়নে নাই।
হয় হয় হয়। আৰু তোমাৰ কি কি লাগে তাৰমানে নাই নাই তুমি কোৱা
নহয় নহয় হ'ব তুমি কোৱা
অ', মোৰ মানে এনেকুৱাও লাগে মানে যদি ইণ্টাৰনেট নাথাকিলেহেঁতেন মানে আজিৰ নিচিনা নিচিনা আমাৰ চাগে সম্পৰ্ক বোৰ হয়তো মানে অধিক ঘনিষ্ঠ হ'লহেঁতেন
অ', ঠিক কৈছা ঠিক কৈছা, আজিকালি যিহেতু মানে ইণ্টাৰনেটৰ জৰি়য়তে মানে আমি ইমান বেছি মানুহৰ লগত একেলগতে বহি কথা পাতা সেই টাচটো গুচি গৈছে হয় নাই।
হয় হয় হয় সেইটো সঁচা কথা মানে।
সেইকাৰণে-সেইকাৰণেও মই ভাবোঁ এই কি কয় এই মোবাইল বা ইণ্টাৰনেটৰ যোনটো এইটো আধুনিক এইটো মানে হেৰি সেইটো মানে টেকন'লজি সেইটো মানে অ', মই ভাবো মানে সৰু ল'ৰা ছোৱালীক মানে দি দিব নালাগে মানে এইটো বয়স চাই মেলি বস্তুটো মানে আ দিব আ মানে তাৰ একসেচটো দিব লাগে বুলি মই ভাবো।
অ', হয় হয় মূল কথাটো হ'ল যে ইন্টাৰনেটৰ সঠিক ব্যৱহাৰ আৰু মানে কোনে কেনেকে চলাব লাগে আৰু নিৰ্ধাৰিত সময়সমূহ দি দিব দি দিব লাগে চবৰে কাৰণে সেইটো মাক দেউতাকৰো সেইটো দায়িত্ব থাকিব লাগে সৰু নিজৰ ল'ৰা ছোৱালীৰ বাবে নহয় জানো।
অ', একদম ঠিক কৈছা, এইটো একদম মই সন্মত তোমাৰ কথা লগত মানে মাক বাপেকেও মানে সৰু ল'ৰা ছোৱালীৰ বাবে মানে সেইটো চাব লাগে আৰু ডাঙৰ মানুহ বোৰেও নিজেও অলপমান বুজিব লাগে যিহেতু মানে অকল মোবাইলত বা ইন্টাৰনেটটো ইউজ কৰি মানে বেলেগৰ লগত মানে কথা পাতাৰ যে মানে সিহঁতি মানে সেই টাচটো ৰাখিব লাগে ছচাইটিত তেতিয়াহে মানে ছচাইটিখনক বাঢ়ি যাব।
হয় হয় তেতিয়াহে আমি মানে ইয়াৰ যোনটো লাভসমূহ সেইটো উপভোগ কৰিব পাৰিম মানে অপকাৰৰ পৰা আহ বাচি থাকিব পাৰিম তেতিয়াহে।
উম, সেইটোৱে আজি তোমাৰ লগত এইটো বিষয়ে মানে আলোচনা কৰি বহুত ভাল লাগিল মোৰ
অ', মোৰো একদম বহুত ভাল লাগিলে দেই আৰু কেতিয়াবা পাতিব লাগিব দেই ৰাখিছো আজিৰ কাৰণেও।
অ', অ', ঠিক আছে ঠিক আছে নিশ্চয়, ভালে থাকিবা তুমি।
অ', তুমিও ভালে থাকিবা।
অ', ঠিক আছে দিয়া বাই বাই।
অ', বিদায়।